শুনিছা নে? অ শুনি আছো। অ শুনি আছো। আহ, কি কৰি কি কৰি আছা?
মই এই আছো। এনেই আছো অকন অকন বৰষুণ দি আছে আমাৰ ইয়াত। মানে বাহিৰত ওলাই যাব পৰা নাই ঘৰতে আছো এনেই।
হয়, হয়। ময়ো ভাত ভাত খালো ভাত খাই অকমান জিৰণি লৈছো তোমাৰ লগত আ অকমান আলোচনা কৰো এটা ভাবিছো। আ গৈছিলা নেকি তুমি?
অ', অ', যোৱাকালি মই মানে হেৰিয়ত গৈছিলোঁ শিৱসাগৰত গৈছিলো ফুৰিব। এ ৰংঘৰ, কাৰেংঘৰ, সেইবিলাক মানে হেৰি ফুৰিলো ফুৰি ফটো চটো অলপ উঠিলো। তাকে চাগে তুমি দেখা পালা।
ঐতিহ্যপূৰ্ণ এক মানে আমাৰ ৰজা মহাৰজা। এই আমাৰ শিৱসাগৰ জিলাতেই মানে উপলব্ধ। গতিকে শিৱসাগৰ কোৱাচোন।
তাত হেৰি শিৱসাগৰ হে জয়দৌল, শিৱদৌল, শিৱৰ হে
তাৰপিছত এনেকে মানে হেৰি আছে, এইটো আঠখেলীয়া নামঘৰ গ'লো। এনেকে গোটেইখিনি ফুৰিলো মেলিলো ফটো উঠিলো। তাতে ৰাতিটো কটালো শিৱসাগৰতে শিৱসাগৰত মানে হেৰি মোৰ পেহী ঘৰ আছে। পেহী ঘৰতে মানে ৰাতি থাকিলো আৰু আমি। থাকি পিছদিনা আকৌ হেৰিয়লে ওলাই গ'লো গৈ সেইবিলাক এ চালোগে আৰু।
হয়, হয়, খুব সুন্দৰ মানে শিৱসাগৰখনতো আমাৰ প্ৰতি বছৰে বহু পৰ্যটক বাহিৰা পৰ্যটকসকলে আহি শিৱসাগৰ মানে ভ্ৰমণ কৰে। মই যি অনুভৱ কৰিছোঁ তুমি প্ৰায় ভ্ৰমণ কৰি ফুৰা তুমি হয়তো ভ্ৰমণ কৰি ভাল পোৱা?
হয়, হয়, মই ভ্ৰমণ কৰি ভাল পাওঁ। মই মানে ফুৰি ফুৰি ভাল পাওঁ আৰু বিশেষকে মানে হেৰিয়াত এইবিলাক আৰু আমাৰ ইয়াতে অসমতে বহুত বিভিন্ন ঠাইত বিভিন্ন মানে হেৰি বিলাক চাবলগীয়া বহুত ভাল ভাল সুন্দৰ কিছুমান মানে হেৰি ঠাই আছে। সেইবিলাকত মানে মই ঘুৰি ফুৰি অলপমান ভাল পাওঁ মই প্ৰায় মই যাওঁৱে মান নাই আৰু প্ৰায় গৈয়ে থাকো-
হয়ঁ হয়ঁ খুব সুন্দৰ ভাল লাগিল। মানে ভ্ৰমণ কৰিব লাগে মানে ভ্ৰমণ কৰিলে বোলে। আহ মানে আমি কিতাপত যিখিনি দেখো বা শিকো- কিতাপৰ পৰা পঢ়ি- কিন্তু যদি আমিএ নিজৰ চকুৰে যদি আমি সেই খাই- খিনিলৈ যাওঁ সেই ঠাইখিনিত গৈ- তাৰ মানুহৰ ৰীতি নীতি পৰম্পৰা আচাৰ ব্যৱহাৰ সাজ পোছাক। খাদ্য আইভ্যা আদিৰ বিষয়টো আমি নিশ্চকুৰে দেখি মানে যি- খিনি জ্ঞান আমি আয়ত্ত্ব কৰিম সেইখিনি হয়তো আমি কিতাপ এখন। পঢ়িলে বা সেই আমি লেখা এটা পঢ়িলে- হয়তো সেইখিনি জ্ঞান আমি পাব নোৱাৰিম হয়নে আমাৰ চকুৰে যিটো দেখা পাম।
উমঁ হয়ঁ হয়ঁ। তুমি ঠিক কথাই কৈছা সেইটো হয় সেইকাৰণেই মই মানে-
হয়ঁ ভ্ৰমণে মানে আমাক বহুখিনি শিক্ষা দিয়ে বুলি কোৱা হয়। ভ্ৰমণ কৰিব লাগে এনে যদি মই তোমাক- এতিয়া সুধোঁ যে তোমাৰ প্ৰিয় ঠাই- কিবা আছেনে য'ত তুমি ভ্ৰমণ কৰিব বিচাৰা এবাৰ হ'লেও। অসমৰো হ'ব পাৰে বা বাহিৰৰো হ'ব পাৰে-
বাহিৰ বাহিৰতো ঠাই আছে দিয়াচোন মই ভাবি থৈছোঁ মোৰ লাডাখত যোৱা এবাৰ মানে ইচ্ছা আছে আৰু অহা মাহ অঁ। অহা মাহত যাম এনেকৈ মানে আমি লগ বন্ধু দুজনমান এনেকে। মানে পাতি থৈছো চাওঁ কি হঁয় অঁ।
হে গাইছ
ওচচচ
এনেকোৱা এখন ঠাই আছে তেনেকুৱা মই যদি কি কওঁ- আহ মানে কেদাৰনাথ হওঁক বা মন মানালী।